হেল্ল'! অ'! কি কৰিছে?
মই, এই কিতাপ এখন পঢ়ি আছোঁ।
অ'! অ'! আপুনি বাহিৰা কিতাপো পঢ়ে? মই আকৌ, বাহিৰ কিতাপো পঢ়িব নোৱাৰোঁ নহয়, মই বৰ দিগদাৰ! মই কিতাপ পঢ়িব নোৱাৰোঁ।
মই ভাল পাওঁ, পঢ়ি!
অ'! আপোনাৰ পঢ়িব লাগ, কেতিয়াবা পঢ়িব লাগে।
এই, আজিকালি আকৌ, এখন মোবাইলতো চ কিতাপ পঢ়িব পৰা হৈছে নহয়। আজিকালি, এতিয়া মোবাইলত সেৰিটো হোৱাৰ পৰাই অকণমান সেইয়া, বেয়া পোৱা পোৱা হৈছোঁ!
অ'!
আপোনাক মই কথা এটা সুধিছোঁ পাই! সেই, আপুনিনো বৰ ধুনীয়াকৈ তাঁত-বাতি কৰিব পাই। মই আজি, তাঁত এখন লগালোঁ ন'! চাদৰ এজুতিও লগাইছোঁ। এতিয়া, ভালকে মানে, মই এ, নোজানোঁ, পাহৰি গৈছোঁ। মানে, ঘৰত আগতে শিকিছিলোঁ। এতিয়া আকৌ, পাহৰি গৈছোঁ বোলোঁ। নহয়, এই নবুকীয়া মাটিতটো মোৰ চাই দিয়কহি চোন অকমান?
কি লগাইছিলানোঁ?
এ, চাদৰ লগাইছোঁ, চাদৰ লগাইছোঁ।
কি আঁচল? অ'! হ'ব, কি সূতা?
এই, পকোৱা সূতা, পকোৱা সূতা, ৰঙা আঁচল দিছো নহয়। তাৰপৰা, ফুল দিম আৰু। তাৰ বোলোঁ এই, এনেহে আছোঁ বোলোঁ, তাঁতকে বৈ পেলাই, কেইখনত বওঁ। এই, ঘৰতে ল'বলৈ লাগি অ'! এই, বোৱা কাপোৰবোৰ গৰমত ল'বলে বৰ ভাল! কোমল! কিন্তু, কিনা কাপোৰবোৰ লবলৈ বেয়া! খহতা যে।
উম, ভাল! বোৱা কাপোৰ বোৰ ভাল! এতিয়া মানে, সেৰি কে কেইখন লগালা?
এই, দহখনমান লগাইছোঁ। কি ক'বা! এতিয়া, আমাৰ মানে, এই ন-বৌহঁতেও আছে যে, ন-বৌহেঁতকো এ, এখন-এখন দিম। আকৌ, মোৰ আকৌ, বোৱাৰী তিনজনী নহয়, বোৱাৰী তিনজনীকো দিব লাগে। তাৰপৰা বোলোঁ, সেয়াতে, বৌ, বাইদেউ, মোলৈ লগাম। ত মূললগা এতিয়া লগাইছো আও
অঁ।
দিব লাগিব আও
অঁ, মই বৌ মই হেই অঁ অঁ অঁ। ভাল হ'ব আও দেখিবলে মই এই গামোচা চা লগাইছিলো গামোচা তাকে তে উলিয়ালো উলিয়াই পেলাই এতিয়া এই কম এই ৰাজখন লোহাৰ ৰাজ আছিলে, মামই ধৰিলে। এতিয়া ৰাজখন কি উপায়েৰে ভাল কও একো পাত্তাই পোৱা নাই।
হেৰি কৰিলে ৰ'দত দিব লাগিছিলে আক, তেল অকনে মোহাৰি ৰ'দত দি হ'লে তেতিয়া মামৰে নধই লৈ আহিবি ৰা সেইয় লোহাৰ ৰাসটো আক ভিতৰত সোমাই দিলে মামৰে ধয়ে, সেইটোহে দিগদাৰ এতিয়া মই লোহাৰ ৰাচত নলগাও নহয় মই এইবোৰ বাঁহৰ ৰাচতহে ল'গাও
তাকেহে।
এ আপুনি আক বৰ ধুনীয়া ধুনীয়া ফুল বাচিব জানে নহ আপুনি চাগে বৰ ডাঙৰ ডাঙৰ ফুল দিছে ন গামোচাত মই আকৌ স্থানে শিপাহে পা বাচিবলৈ মই ম মই আকৌচানেকিপা হে পাও বাচিবলে। মই আকৌ নিজে মনে সাজি ফুল বাচিব নাজানো আপুনি আকৌ নিজৰ মনে সজা ফুলে বাচিব জানে মই আকৌ নেজানো সেই চানেকীৰ পৰা চাই চাই লৈ চানেকীত যেনেকে এ এ তোলা আছে তেনেকেহে মই সেই চাদৰ এখনত তুলিব পাৰো নহ'লে নোৱাৰো।
অঁ মই ই ভাল পাওঁ তাত তাঁত বস্তুতো ভালেই পাওঁ তাকে এতিয়া সেই অলপ দিন অকণমান নলগাও বুলি ভাবিছো আমাৰ মা ঢুকালে যে মা এতিয়া চুমহীয়া বছকীয়া নোযোৱা কে তাঁত লগাব নাপায় নহয়। সেইকাৰণে এতিয়া তাঁততো লগোৱা নাই
অ' সেইটো আৰু নিয়ম আ নিয়মটো মানিবই লাগে। আজিকালি আও মানুহে নিনাই আজিকালি মানুহে আকৌ নিয়মবোৰ নমনা হৈছে যেতিয়া বেমাৰ ছেমাৰ বেছি হৈছে নিয়মবো মানিব লাগে চমহীয়া বছকীয়া নোযোৱাকে মানুহছ তাঁবাতি কৰিবও নালাগে এ সকাম নিকামো পাতিব নালাগে সেইখিনি খেদাৰ পিছতহে পাতিব লাগে।
তাকেহে বাও এতিয়া আকৌ এই ছমহীয়াতে বছেকিয়াত টো খেদি দিয়া কথা বা ওলাইছিলে কিন্তু এতিয়া খেদিবলে চবে হাক দিছে, সেইকাৰণে এতিয়া ছমহীয়াত বছে কীয়া খেদা নহয়, এতিয়া তাঁত বাতিতো আও
বছকীয়া টো পিছত খেদিব আও।
আ
চমহীয়াটো খেদি পেলাই বছৰেকীটো পিছত খদিব আৰু একেলগেনো কেলে খেদিব লাগে, সেইবিলাক আমাৰ আকৌ সকাম পাতিবলৈ বৰ দিগদাৰ হয় ঢেৰ মানুহ এইবোৰ ছমহীয়াৰ মানে আমাৰ এশ ঘৰ মান গাঁৱত মানুহে আছে গোটেই বিলাককে মাতিব লাগে নহয়
উ
এটা দুটা নেমাতিলেও নহয় দুটা দুটাই একেবাৰ মাতিব লাগে দেখোন
তাকেহে সেইবাৰ এতিয়া এই চুমহীয়াটো খেদি পেলাই আকৌ বছৰেকীয়াটো পৰিবগে ফাগুনতহে। তাৰ পাছতহে কিবা কিবি লগোৱাৰ কথা ভাবিব লাগিব।
অঁ, উপায় নাই আৰু কি কব আও আহি পৰিছে আও কামান আও কিনো ক'ব আও‌ সেইবিলাক সে আৰু এতিয়া মানে সেই এতিয়া হেৰি নহয় আমাৰ সকাম এটা আহি আছে নহয় সকামতে আকৌ কলো হেৰি কৰিব লাগে ন কি কব আমাক এই ওচৰ বোৱাৰীজনীয়ে আহিছে বোৱাৰী জনিয়ে মোক চিঞৰি চিঞৰি আহিছে, তাকে মই কছো ৰ চোন ৰ মই হেৰি কথাই আজৰি পৰত হে কথা পাতো।
আহ অহ।
বোৱাৰীজনী আকৌ চিঞৰিছে ন খুব মই কৈছোঁ ৰ'বা ৰ'বা ম কথাকন পাতি লওঁ।
অ অ আম' তাকে হে এতিয়া হেৰি এই দুপৰীয়ালৈ কি বনাবা কি কৰিব বা?
এ দেউপুৰীয়ালে কি কৰিম আজি অকণমান গোটৰ মিটিং দিছে নহয়। এই গোটৰ মিটিঙত যাব লাগিব এতিয়া ঘৰত আৰু একো নবনাও এই মানুহ ঘৰত বৰ চিকতা। তাত বোলো ৰুচি জেলিকে বনাবলৈ কৈছো আৰু। হেৰি বোৱাৰীজনী কৈছো মেছেজ এখন দি দে ৰুচী জেলী বনাওক এই তাতে বোলো খামগে বৰ চিকতা ন বৰ চিকতা সিহঁতক গাখিও আছে ক'ত গাখীৰৰ চাহ খুৱাব লাল চাহে খুৱাব।
অহ - অহ। তাকে বনালো বনালো তাকে এই চাহ এক একাপ দিবই হ'ল ৰাইজক তাকে চাহ
অ এ চাহ কোৱা মাক অ হেৰি নহয় এ চাহ আকৌ নাখাই গাখীৰ চাহে খাই গাখীৰ নো ক'ত পাম আৰু সৰু ল ঘৰে ঘৰে কিমান গাখীৰ বিচাৰি ফুৰিম আজিকালি আকৌ ঠিকালো ক আৰু যিবোৰ গাখীৰ দিয়ে মানুহে পানী এগালমান দিয়া গাখীৰ আৰু।
নিদিয়ে নিদিয়ে গাখীৰত কিছুমান গৰু গাখীৰবোৰ বেয়াই সেই গৰুবিলাকৰ গাখীৰ এতিয়া কি কৰিবানো।
তাকেটো এই আমাৰ আকৌ হেৰি নহয় এই বোৱাৰীজনীৰ আকৌ মোবাইলত ঢেৰ পইচা সোমাইছে আকৌ।
অহ সেই - সেৰি হব ৰ'বা কথাটো শুনা এতিয়া মানে আমি এই মম তোমালোকৰ ল'ৰা পাইিজাত মিটিঙলৈ পঠিওৱা নথ পঠিওৱা দেওবাৰ বৈ ঠকলে দেওবাৰ বৈঠকখন এই
অ এইবাৰ পাহৰি থাকিল নহয় বৈঠকলে পঠিয়াবলে আমাৰ আকৌ সোণালী জয়ন্তী আহি আছে নহয় এতিয়া যাবলৈ নহলে এই লৰা আকৌ কি কবা লৰা এই খোল বজাবলৈ যাব এই আৰ্ট শিকিবলৈ যাব উপায় নাই লোৱা মানে সময় নাই ল এতিয়া ক'বলৈকে দিগদাৰ হয় এই বোলে পাৰিজাতৰ বুলি এই অহা দেওবাৰটোত ক'ব লাগিব আৰু উপায় নাই আৰু তাৰ মানে আকৌ স্কুলে খুলিব নহয় আগষ্টৰ তিনি তাৰিখ পৰা স্কুলে খুলিব।
সেই মইনা পাৰিজাতৰ বৈঠকখন বৰকে বহুৱাব লাগে সেইটো অকণমান জৰুৰী বুলি ভাবিব লাগে সবে যদি সেইটো গ
তাকেতো মই এবাৰ ঘৰতে আছিলো মই আকৌ গান বাজনা শিকাব পাৰো নহয় তাৰ হেৰি হল আকৌ তাকেটো এইবাৰ গোত খাব নাপালো মই গান বাজানাকে শিকালোহেঁতেন বৰগীত শিকালোহেতেন এইবাৰ আকৌ সময়ে নহলে এতিয়া মানে এই লৱাহালো আহিছে আৰু গুৱাহাটীৰ পৰা এতিয়া মানে সময়ে নাই কিনো কৰিম আৰু।
অহ।
তেতিয়া গান শিকাবলৈ সময় নাই অ।
সেই পাৰিজাতৰ মিটিংখন বহোৱালে বহুত ভাল কথা সেই পাৰিজাতে মইনা পাৰিজা তেহে ল'ৰা ছোৱালীবিলাকৰ আধ্যাত্মিক দিশটো আনিবও পাৰে। সেইকাৰণে মানে এই পাৰিজাত খম বহুৱাটো বহুত জৰুৰী বুলি ভাবিব লাগে মই যে ইমান ভাবোঁ সেইটো কথা কিন্তু মই নিজে বৰ বিশেষ একো নাজানো নাজানিলেও মানে ভাল পাওঁ পাৰজাত মিটিং
অ সেইটো হয় বাৰু তাৰ মানে সেইটোয়ে হয় আজি কি কি কৰিব এতিয়া উপায় নাই আজিকি আকৌ সেয়াই এই দেউতাক মাক বিলাকে পুৰা বৃস্ত ৰখাবলৈ বিচাৰে যে এই বোলে আমু কতে এক খুল শিকে ঢোল শিক। এই বোলে হাৰমনিয়ম এই বোলে এইবোৰ কি বুলি কয়। কেচিওিক এতিয়া ল'ৰা ছোৱালী বিলাকে হেৰিহয় আজৰি নাপায় নহয় আজি ল'ৰা-ছোৱালী বীলাকে মাক এক। এই হেঁচা মাৰি ধৰে ন এতিয়া আমাৰাতোলৈকে চাইছোয় হেঁচা মে হেঁচা মে ধৰিব লগা হয় তাক খঙতে সি এতিয়া নকয় এতিয়া এতিয়া কৰিম কি এতিয়া
উ পাতিব লাগিছিলে মিটিংখন।
তাকে ত পাতিব লাগিব এতিয়া আমাৰ আকৌ এই ইয়াত আকৌ বৰ উস্তাদিক কি কেইজনমান আছে নহয় সে কথা নুশুনে ইটোৱে সিটো কথা নুশুনে ই। ইজনে বোলে ম ইহে ওপৰত সিজনে বোলে মইয়ে ওপৰৰত এই মিটিং পাতিবলে লওঁ হে এইবোৰ চব কূটনীতি মানুহ আছে উপায় নাই আও
এই পাৰিজাত মিটিং খ বহুৱাব লাগে সেইকাৰণে সেই এই উ এইবাৰ অলপ চিন্তা কৰিবাচোন তেতিয়া এই অঞ্চলটোৰ ল'ৰা ছোৱালীবিলাক যদি অলপ অ উন্নত হয় সেইটোতো ভাল লগা কথা হ'ব ন সেইটো পাৰিজাত
কৈ মাছ সেইাই আৰু এইবাৰ লে বাদ দিছো আৰু অহা বাৰলহে চিন্তা কৰিম আৰু এইবাৰ গ'ল আৰু।
কেলে এইবাৰ গ'ল এইবাৰতে এতিয়া এই মিটিং আহি আছে এতিয়াতো ল'ৰা ছোৱালীখিনি ভাল। তে হেৰি কৰিব পৰা হয় কেলে গ'ল?
উ এতিয়া মানে কিয় এতিয়া স্কুলে খুলিবলৈ হ'ল নাই আৰু আগষ্টৰ এক দুই তাৰিখে স্কুলে। খুলিব আৰু এতিয়া এতিয়া একদিন শিকাই নো কি লাভ হ'ব?
দেওবাৰৰ দেওবাৰৰ বৈঠকখনন বহোৱা কথা কৈছো দেওবাৰৰ পাৰিজাত দেওবাৰৰ অধ্যয় বৈঠকখনন বহুৱালে লৰা, ছোৱালী। নোৱাৰিলে ওকবিতা বৰগীত। এইবোৰ লোকগীত সেইবোৰ অকমান শিকাব পাৰিলে কিমান ভাল হয়।
অ ভাল কিন্তু এয়া সময় নাই আকৌ কি কৰিব এতি শিকাবলে সময় নাই লোৱা হ'ল। ঘৰলৈ আহিছে এতিয়া বোৱা ক'ত বৰগীত লোকগীত শিকিবলৈ সময় হয় সিহঁতে বোলে আমুকটো বনা আজি বোলে ৰুতি। টিহে খাওঁ আজি বোলে নাখাওঁ আজি বোলে খিঁচিহে খাওঁ এতিয়া কি কৰিম আৰু উপায়ে নাই আৰু বোৰ শিকাবলৈ দেখিছো। ধৈৰ্যই নাইকিয়া হৈ গৈছে সেই সৰু লৰাটোকে মই গান এটা শিকাবলৈ পোৱা নাই আজিলৈকে ভালকে। সিহঁতে আৰু জোকাই থাকিব লৰাটোক আও।
উ তাকেই মই সেই কথাটো বৰ ভাবোঁ মই মানে ভাল পাওঁ ইমান বেছি ভাল পাওঁ আৰু। মানুহক এতিয়া সেই কথাটো ক'বলৈও নোৱাৰোঁ কওঁ কিছুমানক জাত পাৰোঁ।
অ সেইটো হয় বাৰু কথাটো মিছা নহয় বাৰু। অ সেইটো হয়।
হেডখনোন
তাকেতো এতিয়া কি কব আমাৰ এইজনৰ আকৌ দেখাতটো বেয়া, এতিয়া আকৌ ভাত কেইটমান দিবলৈ হলেই। এ শৌচ কৰিছে শোচ কৰিছে এতিয়া কি কৰিব এতিয়া খোচ কৰি আছে এতিয়া আকৌ। একদম ভাত খাবলৈ দিবলৈ হলেই সময়তটো কি?
উম উম।
কিমান হ'ল জানো বাই সময়মতে আকৌ ভাইটিয়ে দি থাকিব লাগে নহয়।
উম হব।
তাকেতো সময়মতে আকৌ ভাইটিয়ে দি থাকিব লাগিব নহয়।
অঁ অঁ।
উপায় নাই আৰু।
তাকে উম। ত সময়টো উপৰি তই ভাত দিয়া সময় হ'ল জানো? ভাদ দিয়া সময় হ'ল জানো? নাহোৱা।
অ এ তাৰমানে ঘনে ঘনে খুৱাই আছো না হাগি আছো যে আকৌ ঘনে ঘনে খুৱাই আছো নহয়, নহলে আকৌ হেই উম এয়া অঁ হ'ব হ'ব, অঁ হ'ব হ'ব। জানো কেই মিনিট হল? দছ মিনিট চাল